অ'।
তই শুনিছ'?
অ', কি কৰি আছ'?
এ মই এনেই বাগৰি আছোঁ, গাটো ভাল নহয় যে অকমান।
উম, কি হৈছে?
এ নাই ৰাতিপুৱাই হ'ল অ', মাহেকীয়া।
অ', পেট বিষাই আছে নেকি?
পেটটো ইমান বিষোৱা নাই যেনিবা ই মোক বেছিকে ক কঁকাল বিষে হয় পেটৰ বিষৰ মানে সেইটো বেহাৰটো নাই।
অ', সেইটোৱে কঁকাল বিষে পেট বিষে তেনেকেই আৰু হয়। মোৰো মানে অ তেনেকে পেট বিষটো নহয় আৰু সেই ককাল বিষৰ কাৰণে বিষাই যে যিটো পেট ন খাই বেছি নিবি খায় মোক কেতিয়াবা মানে মাহে মাহেকিয়া যদি দেৰিকে হওঁ তেতিয়া খাই কঁকাল চকাল
উম।
সেয়াই আজিকালি মাহেকীয়া মানুহে সময় নহয় দে মাহে মাহে নহয়
মই ক' থৈছো সেই ওঠৰ তাৰিখে হ'বই লাগিছিল আ সেই এক তাৰিখ হ'ল দা হৈছো এই তাকো হৈছে এইটো খোৱা কাৰণে ই ডাহকৰৰ চৌকাৰ ষ্টা বুলি এটা আছে চিৰাপ সেইটো খোৱা কাৰণেহে
এই এইবোৰ খাই পেলাই নেচাৰেলি হোৱাটোৱে বিচাৰো মই
ম এইটো হেৰিহে আয়ুৰ্বেদিক হে। এইটো খালে মানে ইমান তেনেকুৱা একো নাই
অ
কেইটা খাব পাৰি জানো
অ কিন্তু সেয়া আকৌ এৰি দিয়াৰ পিছত আকৌ নোহোৱা মানে আকৌ। তেনেকুৱাই হৈ যায় মানে
বৌ অসুবিধা যে ছোৱালী মানুহৰ বেলেগকৈয়ে ভাল আৰু ল'ৰা সকলৰে ভাল
মানুহ বিলাক ক ভাল আছিলে মানে সেহত আগৰ দিনৰ মানুহবোৰৰ মানে মাহেকীয়াাতটো কি ধুনীয়াকে হয় আজিকালি মানে খোৱা বস্তু কথা আছে বুজিছ
উম খোৱা বস্তু জীৱন শৈলী চব চবৰে কথা আছে
শাক পাচলিতো আ আজিকালি দেখা নাই শাক পাচলিটো মেডিচেন সেইবিলাক খালে ব হেয়াই মাইকী মানুহৰ মাহেকীয়াত বহুত অসুবিধা
উম
কিমান মানুহ কিমান দ মানে নোৱাৰ নহয় মাহেকীয়া আমাৰ বাইদেউ এজনী আছে। ছমাহ মান হৈছিলে মাহেকীয়া হোৱাই নাছিলে তাৰ পিছত নিজে খোজ কাঢ়ি ললে ৰাতিপুৱা ৰাতিপুৱা এতিয়া যেনিবা ধুনীয়াকে হৈ আছে
এই অ মানুহৰ যে ব্যায়াম চায়ামো কৰি থাকিব লাগে এইবিলাক
অ নাই আমাৰ বায়ে মানেক একোৱে নকৰে অকল মানে ৰাতিপুৱা খোজ কঢ়েগে
অ সেইটো এটা অকন খোজ কাঢ়িলেই বহুত সেইটো মানে শৰীৰত ইম্পেক্ ক ন আমাৰ
সেইটোৱে কমছে কম দুই কিলোমিটাৰ মান মানে খোজে কগে ৰাতিপুৱা আৰু ইমান স্পীডতটো নহয় দেচোন লগত এনেকে ননদ কেইজনী মানক লৈ ল'ব আৰু খোজ কঢ়ি কঢ়ি ফুৰিব যোৱাৰ নিচিনা গৈ গৈ অলপ জোৰকে খোজ কাঢ়িব ভাগৰ লাগিলে লাহে লাহে কাঢ়িব তেনেকে তেনেকে গুৰিগৈ এমাহ মানৰ পাছত এতিয়া বোলে ধুনীয়াকে মাহেকীয়া হৈ আছে বোলে মাহ
মানে অ সেই সুচকে কাঢ়িবই লাগে এনেকে আধা ঘন্টা মান খোজকাঢ়িব লাগে দিনত ৰাতিপুৱা আকৌ সন্ধিয়া আধা ঘণ্টা। ঘন্টা এনেকে এঘন্টা কঢি দিল দে গোটেই দিনটোত আৰু ভাল অ সেই এতিয়া আমাৰ সেইবিলাক কৰিবলৈ এলাহ লাগে ন। ঘৰৰ পৰা ওলাই যাবলৈ এলাহ লাগে এম
এলাহ লাগে মানে কি আকৌ মানে সেইটোয়ে আৰু ওলাই যাবলৈ কাৰণে সময় সুবিধাও নিমিলে দেচোন
মিলিলেও ওলাই যোৱা নাযায় দে আমাৰ মানে আমি বহুত এলেহুৱা হৈ গৈছোগৈ সেইকাৰণে আমাৰ এনেকুৱা।
সেইটোয়েইটো আগৰ দিনৰ মানুহে কিমান সোনকালে উঠে আৰু আজি কালি ইমান দেৰিকৈ উঠোঁ আমি ন? উম। সেইটোয়েই, আগৰ দিনৰ মানুহেটো চাৰিটা- চাৰিটা বজা বুলিও নহয় অ' মানে বেলি ওলালে, সূৰ্য উদয় হলেই মানুহ সাৰ পাবই, সূৰ্য উদয় হোৱা আগত তেই সাৰ পায় মানুহ আগৰ দিনৰ মানুহ
আঠটামান বজালে সিহঁতে কামেই গোটেই গাল হৈ যায় ঘৰৰ।
তাৰ পিছত আকৌ মানে সূৰ্য মাৰ যোৱালৈকে ভাত পানী খাই শুবলৈ হয়। আজি কালি আৰু আধা ৰাতিলৈকে ভাত বনাই হ'ব। আধা ৰাতি খাব, এনেকুৱা এনেকুৱা আৰু সেইটো কাৰণেই
সেইটোৱেই কথাটো।
বাকী এতিয়া বাকী খবৰ ক। কথা বতৰা পতা হোৱাই সেই তোৰ লগত।
অ' হয় দে হোৱাই নাই এই আছো আৰু দে তেনেকেই
উম।
প্ৰতিষ্ঠা দিৱস আছিলে নগলোহে।
অ', মোৰ কালি ৰাতিপুৱা সময়তে অ' কি কৰাইছিল?
এ ল'ৰা বিলাকক কিবা কুুৰ্তা চুৰ্তা পিন্ধি যাব দিছে, ছোৱালী মানুহক ৰঙা ব্লাউজ আকৌ, মুগা ছেট। খালি সেইডালে পিন্ধি থাকিব দি থাকে গম পাইছ নে? এই পিন্ধি পিন্ধি মোক মোৰ ৰঙা ব্লাউজ আৰু মুগা ছেট নাইকিয়া হৈ গ'লগৈ।
হয় দে, কিমাননু আৰু একেযোৰকে পিন্ধিয়ে থাকিব মানুহে? তোৰ এযোৰ যে কাপোৰ দেখিছিলো হা, মোবাইলত তই দিছিলি। কলেজতে পিন্ধি গৈছিলি নেকি? মানে মুগাৰ মানে চাদৰ এখন লৈছিলি, পুৰা গোটেই চাদৰখনতে ফুল আছিলে। সেইখন একেবাৰে মুগাৰ নে, নে টচ মুগাৰ হয়? একে মানে আচল মুগাৰ ন? উম। বহুত দাম চাগেচোন মুগাৰ কাপোৰ যিহে দাম পঁচপন্ন হাজাৰৰ ওপৰত চোন। আগতেই কিনা নি? অ'। অ'। আজি এতিয়া এই আজিৰ দিনত যিহে দাম বাঢ়িছে।
উম গোটেই যোৰতে ফুল আছে যে, ভাল লাগে দেখিবলৈ কাৰণে।
অ' ধুনীয়া লাগে, বৰ ভাল লাগে সেইযোৰ।
সেইযোৰ একচোৱেলি মোৰ নহয় বুজিছ নে নাই? আমাৰ হেৰিহে এই বৰতা জীয়েকৰ হে। এয়া ইয়াতে আছিলে, তাৰপিছত মই ক'লো কাৰণে মোক দিলে পিন্ধিবলৈ কাৰণে, এই তাইক বিয়াত হে বিয়াত দিছ আছিলে মানে গিৰিয়েকৰ ঘৰত।
অ', বৰ ধুনীয়া লাগিছে কিন্তু দেই।
উম। মইও ভাল পাওঁ। সিহঁতে আকৌ কি গম পাইছ নে? তিনিজনী যে বাইক ভনীয়েক। মাজুজনীক দিছিলে মাজুজনী বৰ ওখ ওখ একে লেং লেংকে সেই তাইলৈ নহয় মানে সেই সৰুজনীক দি দিলে। সেইয়া সৰু বাজনি ইয়াতে আছিলে সেইকাৰণে মই আনিব পাৰিলো।
অ' অ' হেয়াই। তাকে, কালি মোৰ ৰাতিপুৱাৰ পৰাই বৰ এটা মানে দুখজনক কাম এটা হ'ল, জান নে?
কি?
মই ৰাতিপুৱাৰ পৰাই মানে মবাইলটোত চাইছো একাউণ্টৰ পৰা মানে হেৰি, একে ছয়শ নিৰান্নব্বৈ টকা কাটিছে। জাননে?
কিয় বা
ৰাতি তাকো গম নোপোৱাকে ৰাতি দেৰটামান বজাত কাটিছে জান ইমান বেয়া লাগি মোৰ এই এপ কিছুমান থাকে যে এইবিলাক যে কাহিনী বিলাক কাহিনী বিলাক যে চাব পাৰি যে ষ্টৰি নেক্সট বুলি কোৱা এপ এটা আছিলে মই এপ টো এনেকে এটকা এটা দি ফি টাইল কৰি চাব পাৰি যে মই সেনেকে এটকা এটা দি পেলাই চালো মইতো এনেই চোৱা নাই মইতো এটকা এটা দিহে চাইছো প্ৰথম খিনি তাৰ পিছত মোৰ চাবলৈ মন নগ'ল যিহেতু মই সেইকাৰণে সেইটো মই হেৰি কৰি থৈ দিলো মানে ফোন পে'ত গৈ মই ধুনীয়াকে সেইটো অটোপে'টো বন্ধ কৰি থৈ দিলো অটোপে'টো বন্ধ কৰাৰ পাছতো সি মানে নিজে মই কৈ এমাহৰলৈ অটোপে বন্ধ কৰিছিলো কিন্তু ৰাতিখন কি হ'ল মই এ এসপ্তাহো হোৱা নাই পালে যেনিবা মই এই এপটো মানে ইনষ্টল কৰা তাৰ পিছত মই এমাহলৈ অটোপে বন্ধ কৰি দিছিলো পিছত বোলো দৰকাৰ হলে মই আকৌ শুনি লওঁ অটোপে টো ৰাতি গম নোপোৱাকে কাটি দিছে জাননে মই ৰাতিপুৱা সময়ত দেখিছো একাউন খালী মোৰ ইমান বেয়া লাগিছে মোৰ সাতশ টকাটো ধেমালি নহয় দেচোন
সেইটোৱেই তো বহুত খং উঠে এইবিলাক এপৰ সেইকাৰণে উম
অটোপে'টো বৰ অ' অটোপে' টো বৰ অসুবিধাজনক হৈছে মানুহৰ
বহুত উম এনেকে পইচা কাটা কাটা গৈ থাকে বৰ খং উঠে মোৰ নিজৰ মন গ'ল নিজে দিম নহয় যেতিয়া মন যায় ন এ মই অটপেতে হেৰি আমাৰ খুৰ এজনীও এইয়া কি কয় এই যাৰ এপত যে পইচা জমা কৰিব পাৰে যে এই ডেইলি বোলে এশ ট এশ টকা এ এই একাউটত বোলে পইচা নাথাকে মই বোল তুমি কি কৰিবলেৰিছ তুমি অ'টপে অ'ন কৰি ঠৈছে চাগে
হৈছে চাগে অটোপে অন কৰি তাৰ পাছত এই ' যাৰ এপটো আৰু তেখেতেনো কিয় এশ এশ টকাকে থবলৈ হেৰি কৰিব লাগে মই জানতো যেতিয়া মোৰ মন যায় উম মই মাজতে যাৰএপটো ইউজ কৰিছিলো অ' যাৰএপটো মাজত ব্যৱহাৰ কৰিছিলো মই দহ টকাকে থওঁ মনত পৰিলে তাকো থওঁ তাৰ পিছত উলিয়াই ললো আৰু পিছত আৰু এইবিলাক কিনো আৰু বেলেগত থৈ থৈ হয় সেইটোয়েইটো এনেই এইবিলাক কিনো টুৱেণ্টি ফ'ৰ কেৰেট গ'ল একোৱে নাপালোচোন পইচা বেছিকে
একো নাপাও তাকো সিহঁতে সে গ'ল্ডৰ দামৰ লগত হেৰি যাই ৰি যোৱা সেনেকুৱা সে কিবা কয় তাতকে নিজে পইচাখিনি হলেই গোট খোৱালে এটা একাউণ্টতে কিনি আনিলেই হ'ল মানে
উম সেইটোয়েটো আকৌ যাৰে পথ যে গোটালেহে হব সেইটোনো কত লিখা আছে হয় নে নহয় এ বাকী কিবা খালি নে তেহতে
নাই খোৱো দেই পানী এগিলাছ খালো গৰম পানী
অ' মই অ' হে অ'
অ' এই কালি মোৰ জিঅ' চিম খত মানে ৰিচাৰ্জ নাছিলে বহুত দিন হ'ল ছমাহ মান হ'ল ভহুৱাই নাছিলো ৰিচাৰ্জ তাৰ পিছত'- কি হ'ল মই বোলো ৰিচাজটো কৰাই লওঁ কিমাননো হ'ব
উম
ই চ এশ ৰিচাৰ্জ এটা আছে মই বোলো মোক সখনৰ পৰা নেটো হেৰি নাগে নেট ন অঁ কথা পাতাটো হ'লে হ'ব। তাত মই এনেও ফাইভ জি পাওঁ এয়াৰটেল।
আহ
তাৰপাছত মই চাই আছো হা ত আছতো ভৰাই ললো জিঅ' হটষ্টাৰৰহে। বোলে সেইটো এশ টকাতটো এনিয়ে গ'ল।
উম। মোৰো ছমাহ মান হ'ল ভৰুৱাই নাই উম।
তাকে এইখেইতে কৈ আছে উ বেয়া লাগে আকৌ এনেকে। পইচা কটা গ'লে নাহয় ইউজফুল হ'লে। যিমানে যি নহয় কিন্তু ইউজে।
মানে বস্তুতো বোলে এ তই এতিয়া নাচাও যিহেতু ন মই বাৰু চাও জিঅহটষ্টাৰৰ মোৰ তাকে বেয়া লাগিছে। যিঅহটষ্টাৰত মই তিনিশ। তিনিশ মানে এটা মানে মোবাইলৰ ৰিচাৰ্জ দামৰ মানে মই এটা ভৰাই লওঁ। নহলে ওৱান নাইনটি নাইন এটা ভৰাই লওঁ তেনেকে মই জিঅ' হটষ্টাৰত বস্তু চাই থাকো। কিন্তু এতিয়া চাচোন ক'ত ওৱান নাই ক'ত তিনিশ চাৰে তিনিশ টকা। ক'ত হে সাতশ টকা। এতিয়া মানে একে গাটো হম হমাই গৈছে আৰু মোৰ বৰ বেয়া লাগিলে মোৰ দেই।
মই কালি নেটফ্লিকচৰ চাবচকিউচন লৈছো।
অ মই নেটফ্লিক্স নাচাওঁ যেনিবা বেছি তেনেকে মই জিঅ হষ্টাৰতে মানে চাওঁ যি চাওঁ। এ জানোচোন মই কাৰ্টুন চাই ভাল পাওঁ বেছি হ দৰেমন চিন চেন। সেইবিলাকে চাই থাকো বেছি তাতে আকৌ কাৰ্টুনৰ ভিডিঅ' বিলাক।
আহ এই নতুন ৱেব চিৰিজ বিলাক মানে নেটফ্লিক্সতে আহে যে এই কিবা। মাধুৰী দীক্ষিত আছে তাৰপিছত তৃপ্তি ডিমলি আছে আৰু এজনী ছোৱালী আছে।
অ', অ', অ।
এ নতুনকে আহিছে মই সেইখনো চাই আছো। এতিয়াও চাই আছিলো। তই ফোন কৰা আগতে
অ এই মই হটষ্টাৰটো চাও এই থাকে নহয় এখন। হটষ্টাৰত তই যদি চাবস্ক্ৰিপচনতো ল'লিয়ে তত এখন চাবি অহ কিয়া হোৱা বুলি এখন আছে নেকি মই তোক নাম চাই দিম ৰ সেইখন চাবি সেইখন চাইও। ল অ হ'ব দে নহ'লে উম।